হেল্লৌ'
বেলেগ বেলেগ ৰুমলে যোৱা কথা আছিলে কি হ'ল?
নাজাওঁগে।
ইয়াতে ভাল হৈছে নে কি?
উম'
এই লগত লগ ধৰা জনি কি হল?
এই মোৰ লগত যে আহিছিলে পহুমৰ ছোৱালীজনী যে-
উম'
তাই যে সেই বেলেগ ৰুম মানে সেই হোটেললে যে গলগে যে- তাপাছত তেহেঁতৰ চাৰিজনী আছিলে ৰুমোট- চাৰিজনীৰ এতিয়া দুজনী গুচি গ'ল সিহঁত এতিয়া তিনি হাজাৰকে ভাড়া পৰিছে।
এ মাহত তিনি হেজা।
উম'
অঁ'
কৌ কাৰেণ্ট বিল এক্সট্ৰা। তাকো ৰুমটো আমাৰ নিচিনা আহল বহলো নহয় ঘূৰিবলে জেগা এদখৰো নাই। হোটেলবিলাক কেনেকা? তাতে এটা ৰুমত তিনিখন বিচনা ভৰাই দিছে।
সেইকাৰণে যিকোনো সিদ্ধান্ত যে ঘপকে ল'ব নাপায়।
সেইটো কাৰণে ময় নাই যোৱা ন। মোক দুদিন মানৰ আগতে ফোন কৰি সুধি থাকিলে তুমি আহিবা নাই আহিবা নাই। মই এনেই যাম যাম বুলি কৈ থাকিলোঁ সিহঁতক।
মাতে নে নাই এতিয়া।
বকে নামাতে বেয়া পালে মোক নামাতিলে নামাতিব আক মোৰ কি দৰকা। তাই নামাতিলে বুলি ময় এতিয়া নোখোৱাকে থাকিম নি।
ছোৱালীজনীয়ে গম পালে নাই?
গম পালে।
হুম?
তোক কিবা কৈছে নে কি?
মোক একো নাই কোৱা মোক কেলে ক'ব। মোক কৈছে আও মালিকনীয়ে এইটো কাৰণে মানুহক- সহায় নকৰিবি আজিৰ দিনত। তই দেখিছ নহয় তয়ে আনিলি আনা পিছত তোকে এৰি থৈ গুচি গ'ল সেই বুলি কৈছে। হয় অও, মই তাইৰ ঘৰৰ মানুহৰ লগত পাতি- ডিব্ৰুগড়লে ময় তাইকে ময়ে আনিলো। এডমিশনো মইয়ে কৰাই দিলোঁ। নহ'লে নিদিয়ে আহিবলে।
কি?
নহ'লে তাইক আহিবলে নিদিয়েই ইমান দূৰলে। এনেকুৱা মানুহ পেটকুলি মোহয়।
সেইটো কাৰণে। মানুহক অত্যাধিক সহায় কৰিব নালাগে। মানৱীয়তাতো থাকিব লাগে বছ। তাৰ বাহিৰে নহ'ব। ক'ৰবাত বোলে কিবা এটা হৈছে তেতিয়া সহায় কৰাটো বেলেগ কথা। এনি টাইম যদি অকল মানুহক আজিৰ যুগত সহায় কৰিবলৈ যাৱ। মাটি বাৰি বেছিব লাগিব।
মই এনেও বজাৰ কৰিলেও। মই সৰ সৰকে পইচা দি বজাৰ কৰি আনো তাই নিদিয়েই। কথাবিলাক নেসোধেও কিমান হ'ল। তুমি কিমান দিলা মই দিলো মই নকওঁ
পইচা আছে যে তোৰ পৰা পইচা খাই আছ তোৰ পুৰা। পিঠিত আকৌ, মোৰ পইচা ঘূৰাই দিব ছশটো। মই তোৰ লগৰ বান্ধৱীক পুহিবলৈ মই পইচা দিয়া নাই। মই কেনেকে চলিছো মই জানো। মোৰ পৰা পইচা লৈ তোৰ লগৰ বান্ধৱীৰ লগত তই পইচা খৰচ কৰিবি। মাংস আনি খাবি, মাছ আনি খাবি।
তো মই এতিয়া তোৰ পইচা খৰচ কৰোঁ বুলি ক'লো নি?
অ' মোৰ প‌ইচা ত‌ই দিয়ে দিবি। তই দিয়া নাই কাৰণে খৰচ দিয় সেইটো কাৰণে নাই দিয়া আকৌ।
নহয় নহয়।
তই বহুত কথা কৈ দিছোঁ আকৌ।
মানে ধুনীয়াকে চাহ একাপ বনাম। খাম। খাই পেলাই। কাম খিনি কৰিব লাগিব। বাৰাণ্ডাখন মুচিবলে আছে।
অ' এতিয়া আকৌ ৰ'দ ওলাই দিছে পাগল দে বতৰটো। শুম দেই আঠটামান বজালৈকে শুই ল'ম ম‌ই।
কাম বন নাই আও।
উম, ৱ। আঠটা বজালৈকে শুব নোৱাৰি দেই। মোৰ ডায়েৰী লিখিবলৈ আছে একদম মানে কাইলৈ চা ছাৰ আহিব যে। চাইন কৰাই ল'ব লাগিব।
এই ডায়েৰী, ডায়েৰী লিখিবলেও‌ দিছে নি?
অ'
সদায় লিখিব লাগে নে কি?
সদায় লিখিব লাগে। মোৰ বহুতখিনি লিখিবলৈ আছে জুন মাহত লিখাই নাই।
কি কি লেখিব লাগে।
কি কি কৰিলোঁ। সেইবিলাক লিখিব লাগে।
ৰাতিপুৱাৰ পৰা ৰাতিলে।
ৰাতিপুৱা পৰা ৰাতিলৈকে নহয়। তালৈ আমি এতিয়া ইভিনিং ডিউটি গৈছো নাই। ইভিনিং ডিউটি। ৰাণা এটা বজাৰ পৰা সাতটা বজালৈকে ডিউটিত কি কি কৰিলোঁ। হেইটো লেখিব লাগে।
হয়, হয়, ৰেগুলাৰ লিখি জাব লাগে আকৌ।
ৰেগুলাৰ লিখি যাব লাগে মোৰ এইকেইদিন মোৰ ভাগৰ লাগিলে আকৌ মই সেইকাৰণে লিখাই নাই। এই একো নহয় অকণমান অকণমান লিখিব লাগে। পাঁচ ছটামান পইণ্ট দি পেলাই লিখি দিলে হ'ল।
অসমীয়াত নে ইংলিছত?
অসমীয়াত। উম।
লিখি ক্লিয়াৰ কৰি দিব লাগিব তাৰ পিছত আজিলৈকে লিখি দিব লাগিব। তিন তাৰিখলৈকে।
কেই তাৰিখলৈকে লিখা?
নাজানো, বাৰ তাৰিখ মানলৈকে লিখা আছে।
অ'। বাৰ তাৰিখ মানে মই যে ঘৰলৈ গৈছিলো।
এইবা ডাইৰিয়ে লিখা নাই।
সেই তেতিয়ালে তাৰপিছত দেখোন আহি মোৰ ইটো-সিটো বেমাৰ হে কিবা হে কিবি হে এনেকেই গৈ আছে দেখোন।
বাৰ তাৰিখৰ পৰা এতিয়ালৈকে আজি কিমান দিন হ'ল? ইফালে আঠ দিন ইফালে দহ দিন। উঠৰৰ দিন এইফালে ত্ৰিৰিচ দিনৰ ডাইৰিয়ে লেখা নাই সেয়াই মানে ৰাম। লিখিব লাগে কাৰনেহে লিখি খ মানে আৰু নিয়ম বোলা কিবা বস্তুতটো নাই আৰু।
উম। কিমান ভাগৰ লাগে ইভিনিং দি ইভিনিং ডিউটিত। ইভিনিং ডিউটি কৰি। উম, তই সেই সাত ঘন্টাতটো পকৰ ধোৱা ওলাই যায়।
সাত ঘন্টাত। কিমান ফাৰ্ষ্ট ফ্ল'ৰ কি গ্ৰাউণ্ড ফ্ল'ৰ পা থাৰ্ড ফ্ল'ৰলৈ যদি চিৰিত বগাই যদি অহা যোৱা কৰি থাকিবলৈ হয়। তই হ'লেও নোৱাৰ, আমি ইমান কষ্ট কৰা মানুহ নহয় নহয়।
কেলে ইমান লিফ্ট নাই নে কিবা?
লিফ্টত নিদিয়ে নহয় যাবলৈ।
কেলে?
চিষ্টাৰ বিলাকক লিফ্টত কেলে যাবলৈ দিব আকৌ? সেইটো পেচেণ্ট অনা নিয়া কৰিবৰ কাৰণেহে দিয়ে লিফ্টো। উম।
লিফ্টো কৰণেইমান এনেই সজাই থ'বলে বনাই থৈছে আৰু বাকী কাম বন নাই আৰু।
বাকি এটেন্দেন্ত অহা যোৱা কৰে আমি এতেন্দেন্তৰ লগত অহা যোৱা কৰি দিওঁ, পেচেণ্টৰ লগত অহা যোৱা কৰি দিওঁ। এনেই বেছি ইমাৰজেঞ্চি হ'লে লিফ্টট যাওঁ। অ' আমাৰ ইয়াত আৰু এখন আছে নহয়। অপেক্ষা বুলি এখন আছে নহয়। সে খনত সেইখনত নহয় মিনিটত পইচা কাটে।
কে মিনিটত পইচা কাটে?
মিনিটত, মানে ডিউটিত যদি আমি আমাৰটো কেতিয়াবা ইয়াত এক মিনিট, দুই মিনিট দেৰি হ'লেও একো কথা নাই। সেইখনত হেনো এক মিনিটো যদি লেট হয় নহয়।
অ'।
সেইটোত সেইটোত হেনো পইচা কাটি দিয়ে হেনো। দৰমহা হেনো তেনেকে কাট খাই, কাট খাই বহুত কম পায় হেনো।
ইয়াত কিমান দিবগে?
নাজানো।
তই ক'ত কৰিবি?
মই তাতে কৰিম ছাৰ্টিফিকেটখন লৈ লওঁ, তাৰ পিছতে বেলেগত কৰিম।
কে কেতিয়া ছাৰ্টিফিকেট দিব?
এবছৰ পাছত।
ছমাহ কৰিলি নহয়, তাৰপিছত তাত আকৌ এবছৰ?
নহয় মানে, মই ছমাহ, সাত মাহ কৰিব লাগিব, যদি এক্সপিৰিয়েঞ্চটো যদি মই তাতে কৰি দিওঁ নহয়।
তেতিয়া তেতিয়া মানে ছাৰ্টিফিকেটখন এক্সপিৰিয়েঞ্চৰ খনো তাতে পাম, তেতিয়া মই সাত মাহ কৰিব লাগিব। সাত মাহ কৰিলে মানে, আঠ মাহৰ পা তাত জইনিং কৰি দিব পাৰিম। দৰমহা পাম। ন', দহ, এঘাৰ, বাৰ মাহৰ পাছত মানে চাৰ্টিফিকেট ল'ব পাৰিম।
উম'।
ছমাহে, ছমাহে মানে বাৰ মাহ?
উম।
প্ৰথমতে কমকে দিব চাগে, চাৰ্টিফিকেট পোৱাৰ পিছতে বেছিকে দিব?
উম'।
সাত হেজাৰ মানকে দিব চাগে প্ৰথমতে?
জানো কিমানকে দিয়ে।
এ' ঢেৰ কাম আছে অ', গোটেই কাম সোপাই আছে। সাৰিবলে আছে, গৰু এৰালি দিবলে আছে। ঢেৰ হাঁহক দানা দিবলে আছে, গোটেই কাম সোপাই আছে। আকৌ কলপাত আগলতি কলপাত কাটিবলে আছে। কালি বাৰুকে পাণ চান পাৰি থ'লো বুলিহে, পাণ পাৰিলো, নাৰিকল পাৰিলো। গোটেই কাম খিনি, ঠাই চাই মুচি থ'লো কাৰণে আজি সুবিধা হ'ল। বেয়া ভোক লাগিব নহয় এতিয়া ইয়াত। নটামান বজালৈকে ভাত নোখোৱাকে থাকিলে।
পিঠাগুৰি খাই দিবি আক।
শুনিছ নাই?
উম'।
মোক অৰ্ডাৰটো দি দিবি নে? মই পইচা দি দিম, মোক আগত দি ল'ব লাগিব মই তাৰপিছত দি দিম।
কেই টকীয়া জোতা?
উম।
কেই টকীয়া জোতা?
জোতা নহয়।
কি?
মোক চুইজাৰ লাগে।
অ', কেইলে?
উম, লাগে মোক এনেই।
উম।
কাপোৰে নাই মোৰ পিন্ধিবলৈ।
উম। মোৰ ফ্লিপকাৰ্টত হেৰি ইনষ্টাগ্ৰামত ধুনীয়া ধুনীয়া আহি আছিলো অ'।
অ', কিবা এপছ এটা ওলাইছে নহয় সেইটোত যদি হেৰি কৰ ন ডাউনলোড কৰিলে যে কুপন এটা পাই দেই।
উম।
কুপনটোত পইচা পায় পইচা পালে মানে অৰ্ডাৰ দিব লাগে সেই কুপনটো পায়।